অ কি কৰিছে।
এ ভাত -পানী খাই আজৰি হৈ অকন বাগৰি আছো অ।
ভালেই নহয় ন।
ভাল -ভাল -ভাল-ভাল মানে মনতটো অকমান বেয়াও দিয়া।
অহ কিয় বা?
উম ছোৱালী এজ এজনী সৰু ছোৱালী এজনীৰ গা বেয়া মানে সেই তাকে সেইটো কাৰণে অকণ মনতটো বেয়াও লাগি আছে।
অ হয় দিয়ক এই মোৰো এই বিষ কোষ বিলাক হৈ আছে বৰকে সেই মোৰো তেনেকে ইমান ভালেই নহয় দিয়ক গা বিলাক।
অ তাকে
সেয়াই আজিকালি কি কব আৰু ন বেমাৰৰ লক্ষণ বিলাক পতুককে মানে কিবা এটা হ'লে কিবাই হৈ যায়গে হয়নে, ধৰিবই নোৱাৰি মানে
বৰ্তমান এতিয়া যিটো চলি আছে ভাইৰেল জ্বৰ
হয় হয় হয়। মাৰাত্মক মাৰাত্মক হয় হয় ভাইৰেল
মানে এনেকে উম এনেকে দুৰ্বল কৰি পেলাই। মানে মানুহৰ এ বেয়া লাগি যায়গে দেই।
হয় আৰু বিষ কোষ বিলাকো হয় নহয় বেছিকে গাঁঠিয় গাঠিয়ে বিষ হয়নেে
প্ৰথম হেৰি হয় মূৰৰ বিষ হয় তাৰ পাছত সেই বমিজ লগতে জ্বৰ আহে লগতে লেটিন হয় মানে একেবাৰে দুৰ্বল কৰি মানে কৰি পেলাই মানুহ
কৰি পেলাই হয় হয় এইটো মানে লক্ষ খন বিলাক এনেকুৱা লাগে যে আমাৰ ধৰক কভিড নাই দিনৰ টাইমত যিটো হৈছিলে লক্ষণ বিলাক হয় ন অ সেই তেনেকুৱা আচনা হৈ পৰিছিগি মানে হেৰি পৰিস্থিতিটো আজিকালি
তাকে পতককে হ'ল বুলিলে
ব বহুত যে হয় হয়
সৰু লৰা ছোৱালী মানে তাই এতিয়া সৰু হৈ আছে ধৰা কবও নাজানিলে গাত টো বেয়া লাগি আছিল যদিও তাৰপিছত মানে ডক্তৰক দেখাই ঔষধ পাতি কৰা। গ'ল যদিও তাৰমানে পতককে এইটো কি হৈ গ'ল একে মানে তাপটো এনেকে উঠি আহে। চ তো উঠিলে একদম লগতে এশ ছয় এশ তিনি এনেকে দেখাই থাকে মানে মেডিসিন খাইছে দহ মিনিট মান খামি মানে তাততটো অকমান কমি আহে আৰু তাৰপিছতে
হয় হয় এইটো আজিকালি যিটো মানে ভাইৰেল ফিভাৰ টো হৈছিলে সেইটো মানে কি হৈছে মেডিচিন খালেও মানে ভাল ন তৎক্ষণাৎ মানে ভাল নহয় দহ পন্দৰ দিন মানে লাগে ভাল হ'বলে বা কেতিয়াবা বেছ
আৰু খোৱাৰ প্ৰতি মানে ৰুচিটো একেবাৰে নাইকিয়াই হৈ যায়। উম একো খাবলৈ মন নাযায় আৰু। যদি কিবা জোৰ কৰি অকমান খুৱাব বিচৰা যায় বমি আহে যাৰ বমি নহয় নহয় তাৰ উকালি আহে। বস্তুতৰ প্ৰতি মানে এনেকুৱা হেৰি এটা হৈ গৈছে আৰু যাৰ, উম উম একে ৰুচি টো একেবাৰে নাথাকে মানে, আৰু যোনে খাই সেইটো ওলাই যায় আকৌ লগতে। হয় বমি হ'ব নহয় লেটিন হ'ব হয় সেইটো ওলাই যাব সেইটো কাৰণে পেটতো একো নপৰে মে মানে ঔষধ যিমানে খাই থাকে কামত নাহে নাহা কাৰণে কি হয় দুৰ্বল হৈ হৈ গৈ থাকে। যদি লেটিনে হৈ থাকে ইফালে জ্বৰটোৱেটো তোমাৰ চেপিয়ে থাকে। আকৌ উম আকৌ যদি শৌচটো হৈ থাকে বমিতটো হৈ থাকে।
হয়। অ চাবচোন গা বোৰ মানে ভাল লাগি নাথাকিলে মানে মন বিলাকো হেৰি নহয় খিং খিংঙিয়া আলোচনা হয় যায় হয়নে খং খংটো উঠে কথা ক'লে মানে খং উঠি যায় কাৰণ দুৰ্বল হৈ থাকে ন' গা বিলাক মনে কথা এটা ক'লে হয়। বহুত বেছি বহুত
এই গৰম আকৌ এই বৰষুণ এই ৰ'দ সাংঘাতিক গৰম এই বৰষুণ পৰি ঠাণ্ডা সেইটো কাৰণে এইটো হৈছে।
বেছি হৈছে হয়।
মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে তাই পতকে মানে ইনফেকচন নিচি
হৈ গৈছে হয় হয় সেই অলপ ঘৰুৱা অলপ কিবা কিবি এনেকুৱা ৰেমেডি দিবচোন খুৱাই কৰি এনেকে কিবা বস্তু হয়।
চব মানে কি হয় খাব পাৰিলেহে এতিয়া খুৱাব পাৰি কিবা এটা খালে পেটত বস্তু ৰলে তেতিয়াহে সি ঔষধ খিনিয়ে কাম। কৰিব বা কিবা এতিয়া একো খাবই নোৱাৰে খালে বমি হৈ লগতে লেটিন হৈ যাই‌ সেইটো কাৰণে বৰ মনতটো বেয়া লাগি আছে অ
হয় দিয়ক আজিকালি ন' বেমাৰ কি বুলি ক'ব আৰু তৎক্ষণাতে কি হৈ যায় কাৰ, কি হৈ যায় হয়-হয়।
কালি ভালেই ছোৱালীজনীও ইমান ধুনীয়াকে কথাও পাতিছে, আজি এইটো চকুৱে মেলা নাইহে
অ' বেয়া লাগে দিয়ক ন সৰু ল'ৰা-ছোৱালী একো কবও নোৱাৰে। হয় দিয়ক আৰু সৰু ল'ৰা-ছোৱালী বিলাকক এইবিলাকত মানে বেছিকে মানে আকৰ্ষণ।
উম-উম সিহঁতৰ, সিহঁতৰ মানে হেৰিতটো বহুত উইক হৈ থাকে যে আৰু তাতে কিছুমান ল'ৰা- ছোৱালী। চলি আছে সিহঁতৰ তোমাৰ ইমিউনিটিটো বহুত বেছি থাকে ষ্ট্ৰং হৈ থাকে কাৰণে সিহঁতক পতকে বেমাৰ আজাৰে পতকে মানে সিহঁতক লাই নাপাই
হয় হয় হয় হয়
সেইখিনি অকন দুৰ্বল লৰা-ছোৱালী সেই ল'ৰা ছোৱালী খিনি পটকে বেমাৰ
বেমাৰত পৰি যায় হয় আৰু বাহিৰা বস্তু বিলাকো খাই থাকে হয় নে। বাহিৰা বস্তু বিলাকো অলপ সৰু ল'ৰা ছোৱালী বিলাকক ধৰক খোৱা হয় বা নিজেও খাবলে হেৰি কৰে হয়, তাৰ পিছত ক্ষতি কৰে। সেইটোয়ে আৰু অলপ পেকেটিং লাঞ্চ বিলাক অলপ কমাই দিব লাগে হয়নে।
উম উম মুখৰ জুতিটোহে বাহিৰৰ বস্তুবিলাক এতিয়া পেকেটতে চিপছে হওক বা কেকেই হওক কিমান দিনত। বনাই বনাই পেকেটিং থৈ দিয়ে তাক থৈ দিয়ে তাকো পেকেট কৰি পেলাই প্লাষ্টিকত সেইটো কিমান মাৰাত্মক এটা বস্তু। সিহঁতে এতিয়া মুখত জিভাৰ কাৰণে ধৰা সেইটো লোভটো বাঢ়ে জিভাৰ সোৱাদটো কাৰণে খাই কিন্তু সেইটোৱেটো ভিতৰি ভিতৰি কিমান ক্ষতি কৰি থাকে ন'।
হয়-হয় ক্ষতি কৰে, সেইটো মানে সৰু ল'ৰা-ছোৱালী বুলিয়ে নহয় ডাঙৰ ডাঙৰ মানুহকো সেই
ডাঙৰ মানুহকো ক্ষতি কৰে তাকে এইটো বিকাজি ভুজিয়াটো তুমি কেইটামান সৰহকে খাবাচোন, টেঙা পানী উগাৰ আহে।
আহে আহে আহে হয় বুকুখন জ্বলা পুৰা কৰিব সেনেকুৱা হৈ পেলাই মানে একে উগাৰ আহিব সেই তেনেকুৱা হৈ যায়গে সেইয়াই মানে কি হয়। ডেটতো যে ডেটটো কেতিয়াবা মানে কিছুমানে ষ্টাম্প মাৰি লৈ পেলাই মানে ডেটটো যোৱাৰ পিছতো হয় আকৌ মানে দি দিয়া যায় হয় সেইটো ব্যৱহাৰ কৰাৰ পিছত আমি পাও হয়নে সেইটোতো আমি খোৱা যায়। হয় খোৱাৰ ফলত হে আৰু গেছৰ জাতীয় মানে বস্তুবোৰ সমস্যা
উম' আৰু সৰু ল'ৰা-ছোৱালীয়ে এইবোৰও চিপ- চিপচ খায় সিহঁতৰ লিভাৰটো মানে দুৰ্বল। কৰি পেলাই দুৰ্বল কৰি পোৱা লোৱাৰ লগে-লগে সিহঁতৰ খোৱা-বোৱা ৰুচিটো নাইকিয়া হৈছে চাবাচোন আমাৰ ছোৱালীজনী। একো নাখায় বা আমাৰ ল'ৰাটোৱে একো নাখায় মেইন কথাটো হ'ল সিহঁতে এইবোৰ খাই থাকে। লিভাৰটোৱে সিহঁতৰ মানে সেইটো মানে দুৰ্বল।
দুৰ্বল কৰি পেলাইছে হয় হয় হয় সেইটোয়ে আৰু দিয়ক সৰু ল'ৰা-ছোৱালী বিলাকক মানে কি গাৰ্জেন্টেও অলপ সৰুৰ পৰাই যদি সেইবিলাকৰ প্ৰতি মানে বস্তুটোৰ প্ৰতি অলপ হেৰি কৰাই আঁতৰাই পেলাই চলাই তেন্তে মানে ইমান খিনি হেৰি নহয়গৈ হয়।
নহয়গে নহয়গে, এতিয়া আমাক আগতে মাহঁতে ন' দোন শাকৰ দিনত সেইবোৰ খুৱালিব ভাল তাৰপিছত আকৌবিলাক মান আপুনি ৰস চস খুৱাইছিলে অ', আগতে আমাৰ দিনত চিপছ তেনেকে নাছিলে ন' সেইটো কাৰণে আমি খাইছিলো কৰাই গুৰি খাইছিলো
হয় ভীমকল খাইছিলো হয় হয় ভীমকল সেইবোৰ খাই কৰি লৈ হয় হয়। বিস্কুতো আগৰ দিনত মানে এনেকুৱা হৈছিলে হয় বিস্কুট পাবলেও মানে কিনলৈ মানুহ পইচা নাথাকে একেবাৰ তেনেকুৱা ঘৰতে চবেই মাহঁতে নিজে ধৰক ঢেঁকীত খুন্দিছে।
খুন্দি খুন্দি তেনেকে বনাই দিছিলে আমাক
হয় হয় তেতিয়া আমাক ক্ষতি কৰা নাছিলে কিন্তু এতিয়া আমাৰ লিভাৰটো এনে হৈ গ'ল যে আগৰ আমি সেইবিলাক কৰাইগুৰি হয় এতিয়া কৰাইগুৰি আমিও যদি এতিয়া হ গেছো যায় চাবচোন আপুনি হয় গেছ আহি হব খাইছিলো ক্ষতি হোৱা নাছিলে হয় হয় কাৰণ আমি এতিয়া হয় এই সাৰজাতীয় বস্তুবোৰ খাই খাই আমাৰ মানে ভিতৰৰ মানে হেৰিবোৰ কমজোৰ হৈ গ'ল যে কমজৰি হৈ গৈছে হয়।
এতিয়া বজাৰত বজাৰত চাবাচোন একদম পুৰা তচবজীয়া বস্তুটোহে আমাৰ চকুত লাগে ন কিন্তু সেই বস্তুটোত কিমান সাৰ কিমান সাৰ কিন্তু আজিকালি কিছুমান মানুহ সচেতন হৈছে নিজে ঘৰতে মানে ওৰত হলেও মাতি নাথাকিলে
কৰি পেলাই হয় হয় হয় কৰিছে কৰিছে সময় নিবিলে হয় হয় এই গাঁৱত থকা মানুহ বিিলাকতো যিয়ে নহয় কচু শাক ঢেকীয়া এইবোৰ আদি উ হয় এই বুতলি পেলাই খাব। কিন্তু টাউনত থকা লোকসকলে টো সেইবোৰ মানে বাহিৰৰ পৰাই কিনি খাব লাগে হয়।
সেইয়াই আৰু শাক পাচলিবোৰ চাবাচোন। কিনি আনি পেলাই তুমি দুদিন থবাহে গেলি যায়গে, অ', আগৰ শাক পাচলি য আজিকালি শুকাই নাযায় গেলি যায়
হয় সেই বেপাৰী বিলাকে অধিক মূল্যত মানে বেচিবলৈ কাৰণে আপোনাৰ চাবচোন আপুনি বেঙেনা বিলাকে চাব অলপ সৰু সৰু বিলাকত দুদিনৰ ভিতৰতে মানে সিহঁতে মেডিচিন দি পেলাইে ফোফুলা কৰি ডাঙৰ কৰি পেলাই হয় তাৰ পিছত আপুনি কাটি চাবচোন সেইটো হয়।
তাকে আমিতো সেইবোৰ সাৰ খাইছো কেমিকলে খাইছো। তাকে এতিয়া ঘৰতে কৰিলে গোবৰ সাৰ দিয়া হয়
হয় হয় গব সাৰত যিটো মানে নিজে কৰা হয় সেইটো লাগিলে কমে হক সেইটো বস্তুহে খাব লাগে হয় ন সেইটোোৱে সেইটোোৱে সেইটো খাব লাগে নিজে মানে ধৰক নিজে কৰি পেলাই সৰুকে হলেও হয় নে
অ', তাকে। আৰু এই এ আৰু এটা বস্তু খোৱা তুমি ঘৰত হেৰি কৰিবাচোন এইটো চামঘাঁহটো যে যিটো এডলীয়া কচু বুলি কয়।
হয় হয়
অ', সেইটো চাটনি মাজে মাজে খাবাচোন সেইটো লিভাৰৰ কাৰণে বহুত ভাল। অ সেইটো ভোকো বঢহাই আৰু লিভাৰতটো তোমাৰ তুমি যদি সপ্তাহত দুদিন বা তিনদিনো তুমি সেইটোৰ চাটনি এটা বনাই পেলাই খোৱা বা কেতিয়াবা এনেকে জালু পেলাই ভাজিও খোৱা আৰু
হয় হয়
দি এনেকৈ অকণমান মছলা দি পেলাই তেনেকৈ ভাজিও খাব পাৰে বা তুমি কেঁচাতে চাটনি বনাই বুট কেইটামানৰ লগত তেনেকেও যদি খোৱা তোমাৰ লিভাৰটোৰ কাৰণে বহুত ভাল
অ। হওক দিয়ক মই নজনা কথা এটা জানিলো আপোনাৰ পৰা হয় হয় হয় হয় নজনা কথা এটা শিকিলো দিয়ক আপোনাৰ পৰা হয় হয় হয় খাই চাব লাগিব বাৰু নিশ্চয় হয়। হয় হয় হয় খাই চাব লাগিব বাৰু ভাল বস্তু যেতিয়া। উম হয়
বাকী তোমাৰ ভাল আৰু। অ অ মোৰো আছো আৰু দিয়া।
অ দিয়াক ফোন চোন কৰি থাকিম ন খবৰ খাতি লব অ অ ঠিক আছে দিয়ক খবৰ খাতি লৈ কৰি থাকিব অ অ দিয়ক দিয়ক।
অ ঠিক আছে